হেল্ল'ও
অঁ দাদা কওঁকচোন।
ক'ত আছা?
এ মই এপাক ওলাই আহিছিলো।
হয় নেকি?
অ' অ' অ' তুমি ক'ত আছা?
এয়া ময়ো লগৰ এজনৰ ঘৰলে আহিছিলোঁ তাতে বৰষুণ দি আছে যে তাতে এতিয়া খু ইঁহতৰ পৰি আছো আৰু পালেঙিতে।
অ' অ' বৰষুণ দিয়ে বৰষুণ তোমাৰ ফালে বৰষুণ দিছে ন?
অঁ, দিছে দিছে বৰষুণ দি আছে অকমান। হেৰি এইটো কি কয়, ধৰা বেছিকেই দিছিলে এতিয়া অকমান কমিছে লাহেকে যাম আৰু ঘৰলে।
অঁ বাকী খবৰ খাতি ভালেই নহয় তোমাৰ?
খবৰ খাতি মোৰ
অঁ অঁ
তোমাৰ ক
এই মই আছোঙ আও যেনে তেনে আও, মানে ভাল চলা নাই এই অলপ বিজনেচো বেয়া চলি আছে মোৰ।
ওম ওম অলপ এ নাই নাই বস্তু বিলাক লৈ আহিলো কিন্তু বস্তুবিলাক এতিয়া মানে, চেলচ হোৱা নাই।
অ' কিহৰ ব্যৱসায় আছিলে তোমাৰ?
মই এতিয়া বৰ্তমান হেৰি কৰিছিলো মই এতিয়া ম মোৰ প্ৰথম গাহৰি আছিলে।
অ'
গাহৰি পিছত দিলো গাহৰি কৰিলোকো তাৰ লোকচান খাল তাৰপিছত মই লোকেল মুৰ্গী লোকেল মুৰ্গী লোকচ চান খালো এতিয়া মই এই বৰ্তমান মাছৰ ফিচাৰি কামাত লাগি আছো।
অঁ অঁ লোকেল মুৰ্গীত লোকচান কিয় খালা তুমি আৰু গাহৰিৰ এইবিলাকতো প্ৰফিট হোৱা ব্যৱসায় হয়। মোৰতো সেয়াই হৈ চল চলাই আছো, এতিয়া মোৰতো বাৰু তেনেকে একো লোকচান হোৱা নাই।
কেচটো এনেকুৱা হ'ল মানে এইটো কি বুলি কয়, এই মই মানে কেইদিন মানৰ কাৰনে ঘৰত নাছিলোঁ।
উম।
তাৰপিছত এই মই ঘৰত থাকোতে কি বুলি দেউতাক চাব দিলো দেউতাই মানে সময় নাপায়।
অঁ।
এই ভালকৈ নকৰা কাৰণে আকণ কিবা বেমাৰ লাগিলে, বেমাৰ লগোতে আৰু গোটেইকেইটা বেমাৰ লাগি গল আৰু চেছ।
অ। সেইকাৰণে অকমান মানে বস্তু বিলাক যেতিয়া ৰাখিবা, ৰক্ষণাবেক্ষণটো তুমি নিজে কৰিবা যিহেতু তুমি বিলাক বস্তুৰ বিষয়ে অলপ জানা, ত সেইটো কাৰণে বস্তু বিলাক নিজে কৰিব লাগে।
আমাৰ দোকান এখনো আছিল যে, দোকানখনৰ কামত মানে মই অলপ এই বাহিৰৰে গুচি গ'লো। এ অলপ মান পইচা পাতিৰ কাৰণে অকন কেইদিন মানৰ কাৰনে বাহিৰত গ'লো মই।
অঁ।
তাৰপিছত এ তাৰপৰা অহি পাওঁতে চালো আৰু বেমাৰ লাগি এনেকুৱা, তাৰপাছত মই বিকিম বুলি ভাবি থাকোতে গোটেই কেইটা গাহৰি মৰি থাকিলে আৰু।
অ হহহ। মাজতে আহিছিল বাৰু বেমাৰ, মানে তোমাৰ ধৰা ওচৰত যদি কিবা অলপ বেমাৰ লগা গাহৰি থাকে এইবিলাক এক্স তাকে উলিয়াই ৰাখি দিব লাগে। মোৰো তেনেকুৱা হৈছিল নহয় মোৰ দুটাত লাগিছিলে গৈ মই আঁতৰাই কৰি ৰাখ দিলো তাৰপিছত ধৰা তোমাৰ গোটেই বিয়পিব নাপালেগৈ, আৰু মানুহ ওচৰলে আহিব দিব নালাগে যি টি।
অ এ মোৰ হ'ল এনেকুৱা মানে কি মই নাছিলো দেউতাই নাজানে ভালকে।
আ।
এতিয়া মই থকা হলে বেলেগ কথা, দেউতাই ভাবিলে নাই ঠিক হৈ যাব বুলি এতিয়ালে থৈ দিলে থৈ দিওঁতে থৈ দিওঁতে গোটেইকেইটা বেমাৰ লাগি গল আও মোক কমেও দছ পোন্ধৰটামান গাহৰি পোৱালি মৰি থাকিলে।
অহ ভালে খিনিৰ মানে টকাৰ তোমাৰ ধৰা
এই বহুত বস্তু উম। অ মোৰ বহু টকা ভাবিলে আকৌ লোকেল মুৰ্গী লোকেল মুৰ্গী কি কৰিলে এ লোকেল মুৰ্গী মানে ফাৰ্মখন মই ভালকৈ নৱনালো।
অঁ।
এ ৰাতি এইবিলাক ৰাতি ৰাতি চুৰ হব ললে আৰু আমাৰ ঘৰত এই কনতে আৰু চব শেষ হৈ গ'ল আও।
অ বস্তুবিলাক কৰিলে অকমান তুমি মানে কি কৰিবা জানা? অলপ মানে ধৰা কুকুৰ চুকুৰ হলেও পুহিবা বা তুমি নিজে ধৰা চি চি টিভি হলেও লগাবা, কিবা এনেকুৱাে বস্তু মানে ডাঙৰকে পোহিলে অকমান মানে নিজে ৰক্ষণাবেক্ষন বিলাক দিব লাগে, নহলে তোমাৰ পিছত ধৰা এনেকে হলে শেষেই উম।
দেউতাই কলে নালাগে দে মই থাকিম এইটো চি চি টি কিয় লগাব লাগে আৰু।
সেইবিলাকত মানে ধৰা তোমাৰ দুৰ্ঘটনা এটা হোৱাৰ আগতে তুমি ধৰা বিপদাংশকাৰ ৰাখিব নালাগে মানে নহলে তোমাৰ পিছলে অকমান দিগদাৰ হ'ব। কাৰণ এতিয়া চুৰ হৈ গলে তোমাৰ এতিয়া কিমান ধৰা লোকচান হৈছে, হয়নে?
এ মানে কি জানা? আমাৰ ঘৰ পিছ চাইড পৰি গলে পিছ চাইডটো মানে ফটক কোনোব কোনোবা যাবলৈ ভয় কৰে, পিছ চাইডটো গোটেই জংঘলে যে। কোন নাযায় পিছ চাইডে, এতিয়া মই ত নহয় নহয় চ মানে চাফা আকৌ লেতেৰা হৈ গ'ল মানে, এতিয়া মই ধৰক মই মানে গৈ থাকো মই ৰাতি দিনে তাতে লাগি থাকো না।
হা।
এতিয়া মই জানো কিন্তু এতিয়া কি প্ৰব্লেম হ'ল তাৰপিছত এতিয়া মই গুচি যাওঁতে কেইবা মই কাৰনে গুচি গলো দেউতাই এক টাইমে যায় দেউতাৰো বেলেগ কাম থাকে।
অহ।
এই তেতিয়া তই থাকোতে একদম মৰি গ'ল আৰু মোৰ, ভালেখিনি টকা লোকচান হ'ল এইবাৰ।
উম তোমাৰ কথা শুনি মোৰ তেনেকুৱা লাগিছে বাৰু তোমাৰ ভালেখিনি টকাৰ লোকচান হৈছে।
মই হেৰি ভাবিছিলো মই ঘৰ বনাম বুলি ভাবি আছিলো, ঘৰটো আধা-আধি হ'লেই, হৈছিলেই।
উম।
তল চব প্লাষ্টাৰ কৰিব আছিলে সেয়া পইচা তাত দি দিলো আৰু এতিয়া আকৌ ঘৰৰ কাম ৰখাই দিব লগীয়া হ'ল।
অহ'। আমাৰো তেনেকুৱাই হৈ আছিলে, মই আমাৰ পিছফালৰ দৰ্জা এখন যোৱাকালি মানে ধৰা তোমাৰ এনেকা ভাঙি গৈছিলে মান অকণমান বেয়া হৈ আছিল। তাৰ পাছত ৰড যুৰ্চে লাগি যাওঁতে মানে অলপ এৰি গ'ল, তাৰপিছত আৰু ধৰা আমাৰ কুকুৰ পোৱালিটো মানে এইবিলাক আচো কৰি নষ্ট কৰি পেলাই ভাবিলো নতুন দৰ্জা এখন লৈ আহোগে। ত' সেইটোৰ কাৰণে আজি মানে টাউনলৈ গৈছিলো ময়ো, বস্তুবিলাক তোমাৰ ধৰা ভাল-চাল দৰ্জা এখন চাবলে, তোমালোকৰ হেৰিকো ক মানে ব তাকো পাইছিলো আলবেদ যে
অ', অ'।
তেওঁকো পাইছিলো তাতে মানে ধৰা তোমাৰ কিবা কিহৰ কাৰণে আহিছিলে গম নাপাও‌ঁ আৰু তাতে লগ-সগ পালো তাৰপিছত তোমাৰ মাতা কৰা কৰিলে মই কৈছোঁ অ' দাদা, তাৰপিছত তোমাৰ কথা সুধিছিলো কৈছে কিবা কামত গৈছে বুলি, মই কৈছোঁ অ', অ'। মই ভাবিলো তোমাক লগ কৰো। উম, তুমি ন খাই কিবা কৰিম বুলি ভাবিছা নেকি এনে আৰম্ভ কৰিম বুলি ষ্টাৰ্ট আৰু এটা নতুন।
অ' মই সেই ভাবিছো এ মই মানে আমাৰ এইফালে তোৰ ম টি ধেই আছে টো। এই তাত মানে মই মানে ভাবিছো ফাই পুখুৰী এটা ঘন্দাৰ কথা ভাবি আছো।
তুমি বেলেগ কিবা কৰিম বুলি ভাবিছা নেকি এনে ধৰা চিপ টিপছৰ তেনেকুৱা কিবা নতুন ব্যয়সায় চ ষ্টাৰ্ট তাপ ধৰা কম টকা দি পেলাই ধৰা বেছি যোনটো মানে
অ'।
মানে হেৰি কৰিব পাৰা আৰু অৰ্জন কৰিব পাৰা।
অ' হেৰি মোৰ দোকানখন আছে টো, দোকানখনতো আপুনিটোৰ মোৰ দোকানখন যদি মানে ভাবে দুটাই পাৰ্টিশিপেত খুৰিব পাৰোঁ বাৰু।
অ' মানে ভাবিছো মই কি কলৰ চিপছ বা কিবা এনেকে ধৰা চিপচ এটা পাই নহয় আজি কালিৰ যে ন সৰুকে জোনটো বনাইছে, কাচকলৰ হওক বা কিবা হওক, এইবিলাকৰ চিপছ এটা বনাই নহয় আজিকালি।
উম উম।
সেইটো মানে মেচিন টো মই চাইছিলো হা ভাবিলো মই কোন লগৰৰ লগত মিলি পেলাই এই কামটো আৰম্ভ কৰি পেলাই ধৰা নতুন ষ্টাৰ্ট আপ এটা কৰো আৰু। কাৰণ আজিকালি আমাৰ আগত বহুত ভাল ভাল বিজ্ঞাপন আছে, আধুনিক বিজ্ঞাপন এইবিলাক মানে ব্যৱহাৰ কৰি পেলাই মানে, মই ভালকে চাইছিলো তেতিয়া ধৰা মোৰ চাই ভাবিলো যে সেই মেচিনটোৰ দাম ধৰা তোমাৰ পাঁচপন্ন হাজাৰ বা ষাঠি হাজাৰৰ ভিতৰত পৰেগৈ। যদি আমি মিলাই পেলাই যদি কৰো সেইটোয়েই দুটাই যদি মিলাই মিলি কামটো কৰো নতুন ষ্টাৰ্ট আপ এটা কৰিলে ধৰা ভাল ব্যৱসায় এটা আমাৰ হাতত আহি যাব।
উম, মই তুমি কোৱা কথাটো ময়ো ভাবিছো মানে মোক কি হ'ল জানা এতিয়া পইচা পাতি অকণ অসুবিধা হৈ আছে যে, মই তোমাকতো বৰ্তমান এতিয়া ত্ৰিশ মান দিবগৈ নোৱাৰে, তেওঁ মই বৰ্তমান এতিয়া বিশ বাইশ মান দিব পাৰিম আৰু বাকীকেইটা তুমি মিলাই দিব পাৰা নেকি।
মইতো বাৰু মিলাই দিম বাৰু টেনশ্যন নাই খালি তুমি মোক কিবা এটা পিছত মিলাই পেলাই দি দিবা কাৰণ মানে মোৰ হাততো অকমান তেনেকে হেৰি নাই ন, ত' মানে এবিলাক ধৰা এইটো কাৰণে তোমাক ক'লো আৰু, আৰু ধৰা ম মও মানে কিছুমান কথা ভাবিছিলোঁ তোমাৰ যদি কামটো আৰম্ভ কৰোঁ আমি মানে কিছুমান ডিচকাউণ্টতো বা তোমাৰ চিনাকি তেনেকে কোনোবা আছে নেকি ভাল ধৰা ডাঙৰ ডাঙৰ দোকান বিলাক তোমাৰ কিছুমান ধৰা আমাৰ এয়াত যেনেকে মহামায়া।
অ' আছিলে মানে আমাৰ হেৰি আমাৰ ঘৰ ওচৰ দোকানখনত আছিলে।
অ'।
আ দোগাখৰ নামটো বিলু ষ্ট'ৰ।
অ' আৰু এটা আৰু এখন আছিলে তোমাৰ হেৰি এইটো কি কয় পুটকা এণ্টাৰপ্ৰাইজ।
অ' পুটকা এণ্টাৰপ্ৰাইজটো আছিল আকৌ এ বিলু ইণ্ডাষ্টি আছিল মই এবিলাক মানে খুলি থ বিলু-বিলু ইণ্ডাচ বন্ধ আছে।
অ', কিবা কাৰণে জানোঁ।
তাছত আকৌ আমাৰ এইযে এইটো আমাৰ যে চাইমেৰ দেখিছা।
উ।
আমাৰ ঘৰমুখ চাইমুখেদে আকৌ মই গোপা গোপা হোটেল।
অ', অ' তাতো তোমাৰ যদি চিনাকি আছে অলপ কথা চথা পাতি কৰি দিয়া নহ
অ' হেৰি ৰচোন তোমাক এনেই, তোমাৰ হেৰি প, চিনাকী কিবা কাম কৱা লাগিছিল নেকি।
কাম কৱা পোৱালি মোৰ তেনেকে মানে ধৰা চোৱা আমি যেতিয়া, মোৰ মানে ফাৰ্ম এখন হৈ আছে ন। এটো কাণে যদি মিলি যায়গৈ তেতিয়ালেকে এটা মোক দৰকাৰ হ'ব। মা কোনোবা আছে নেকি চিনা
অ' মোৰ আমাৰ ঘচ এই হেৰি এই কপাল নামৰ পোৱালিটা আছিলে।
কপাল, অ' নামটো হেভি দিছে।
এ তাক মানে মই হেটো নাম দি মাতো যে, সি সি মানে কৈ আছিল মানে তাক সি কাম এটাত, কাম গাই কাম নাই কৈ আছিল। মই বোলো লাখে যে আমাৰ তাতে ৰাখি দিয়ক তাক।
অ' ৰাখিব পাৰা যায় কাৰণ ধৰা আমাৰ ধৰা জোনটো ব্যৱসায়টো তাতে কৰিলে মোক মানুহ এটা লাগিছ
হয় মানে কি সি মানে স্কুলখন নাযায়। পঢ়া ধান্দা নাই তাৰ।
হয় নেকি?
উ মই তাত-তাত-তাতে কাম সোমোৱাই লৈ সি মোৰ কৈছিল কাম টা আছে বিচাই দেচোন। মইতো তাত সুমাইৰো আমা যে লাগিদৈ পিলাক তো মাই কিয় দমহাওটো কিবাকে দি দিম তাক। কৈছে দমহাও দশমান লায়ে বুলি কৈছে মচ তো প্ৰথম কিয় দছ দিম। প্ৰথম তোক মই আঠ সাত কিবা দিম আ তাছত লাই লা বহাই থাকিম।
অ' সেনেকুৱা হ'লে হ'ব বাৰু মিলাই কৰি ৰাখি লম আৰু আমাৰ জোন তোৰ ধ ব্যবসায়টো কথা পাতিছিলোঁ নিউ ষ্টাৰ্ট আপ জোনটো নতুনকে সেটোত কৰা আমি ভালকে চব চাই মেলি কৰিম ন সেটোতো যদি আমাৰ পিছতকে ডাঙৰকে যদি হৈ যায়, যদি তুমি কথা চথা পাতা যে দোকানত যদি চাপ্লাই দিব পাৰোঁ, আমি চেম্পু ল কিবা এটা দি দিম লাগিলে যদি চাই লওঁ যদি বেয়া হয় বা এনেকে হ'লে আমি ধৰা নেবেচো। যদি ভাল যদি হৈ যায় আমি দোকানে দোকানে ঘূৰি দিওঁ। এ তাক নিদো নহয় আমি বস্তু বিলাক আমি পেকেটিং হিচাপ কৈ পাৰিবতো কাৰ্টুন হিচাপ লাগে।
দোকা আমি তাক ৰাখিম ন। আমি চব টাম নাথাকিম নহয়। কিনো সি মানে
এই নহয় নয় আমাৰ দোকান নোখোলোটো, আমি বেলেগ দোকানত ধৱা হেই বস্তুটো চাপ পিলাই দিম। আমাৰ দোকান নহয়, আমাৰ এটা ফেক্টৰী টাইপ হ'ব। আমি তাপা বস্তু বিলাক ৰাখিম এ কাৰ্টুনত ধৱা তোমাৰ ছপেকেট ছিপছ্ থাকিব। তেনেকুৱা ছপেকেট তাতে দি দিম বা দি এতিয়া তোমাৰ দুই কাৰ্টন ল'লে ধৰা এটা কাৰ্টন ফ্ৰী মানে এটা ফ্ৰী দিম ধৰা চিপচ এপৰ পেট এটা ডাঙৰ এটা যোনটো ফেমিলি কম'ব থাকিব তেনেকুৱা এটা ফ্ৰী দিম, তেনেকুৱা ৰাখিলেটো এনে বস্তুবিলাক যাবই ন। মই ভাবিছো মানে সেইটো কৰো, তেতিয়া ধৰা আমাৰ অকন - তুমি যদি মিলাই দিয়া আৰু লিংকটো তুমি কোৱাচোন তোমাৰ ক'ৰবাত কিবা যদি মানে ভাল আইডিয়া আছে মানে কোৱাচোন মোক
মানে মোৰ কি আমাৰ ঘৰ ওচৰতে অলপমান আগতে আৰু এটা ফেক্টৰী আছিলে
উমঁ।
এনেকুৱা চিপছ্ মানে সেই মালিকটো মানে কি এতিয়া মালিকটো মানে তাত নাথাকে মালিকটো মোক কৈ আছিল ফেক্টৰীটো মানে তুমি যদি লোৱা যদি ল'বলৈ মন আছে লৈ লোৱা তাতে মানে বহুত চব সজুলি আছিলে
যে কৈছিলে মোক বেছ টো নালাগে ষাঠিহাজাৰ মান দিয়া ফেক্টৰীটো মই তোমাক দি দিম, মানে কৈছে কিন্তু সেটো এতিয়া ফক্টৰীটো মানে আছে এতিয়া তুমি যদি ভাবা সেইটো ফেক্টৰীটো মানে দুইটা টকা ষাঠি হাজাৰ মান প‌ইচা জমাদি ফেক্টৰীটো ৰাখি থৈ দিওঁ।
নহয় নহয় ৰাখি থব পৰা যায় কিন্তু মানে কথাটো এনেকুৱা হ'ল তোমাৰ আমি নত থম যেতিয়া ষ্টাৰ্ট আপ কৰিম যিহেতু আমি ইমান - পইচা তাতে সুমিয়াব নোৱাৰোঁ, আমাৰ ইমান ডাঙৰ জেগা নালাগে। আমাক ধৰা যথেষ্ট তুমি- ধৰা এ কি কয় এটা ডাঙৰ ৰুম বা এনেকে হ'লেও হৈ যাব, টু বি এইচ কে এনেকুৱা ৰুম এটা। এটা হ'লেও হৈ যাব তৰ সিমানটোৰ ডাঙৰ আৰু তেনেকুৱা ৰুম এটা হৈ গ'লে আমি তাতে ধুনীয়াকে নতুন আৰম্ভ কৰিব পাৰিম কাৰণ আমি যেতিয়া পইচা বেছি যেতিয়া যেতিয়া আমাৰ চব চিনাকি যে চব মানুহে ধৰা আমাৰ চিপটো ভাল পায় বা আমাৰ কম্বত আৰু যদি সিহঁতে ভাল পায়, তেতিয়া আমাক বিচাৰে তেতিয়া আমি ধৰা আমাৰ ব্যৱসায়টো ডাঙৰ কৰিবলৈ আৰম্ভ কৰিম। এতিয়া পৰাপক্ষত আমি সৰু কৰি চলাতোৱে মোৰ কাৰণে ভাল হ'ব যেন লাগিছে
সেইটো তুমি ভাল ভাবিছা মানে কি জানা ফেক্টৰীটো মানে বেছি ডাঙৰ নহয় আৰু তাত মানে ফেক্টৰীটো গোটেই গোটেইখিনি ফেচিলিটিও আছিলে।
তাৰ মানে কৰ্মচাৰী খিনিও আছিল সি কৈছে মানে মোক কমাচি চমাচি চবকে মিলাই দিম, তোনে খালী মোক টকা ষাঠিহাজাৰ বা পঞ্চাছ হাজাৰ দে মানে কমচাইখিনি তাত থাকিল হয়।
মানে তোমাৰ সেইটো মাহেকৰ চিষ্টেমতহে হ'ব।
অ মাই কৰিছষ্ট তোমল অ
অ সেইটোতো হ'ব কিন্তু তোমাৰ চোৱা প্ৰথমতে এতিয়া আমি কিবা এটা আনি কৰি চাই লওঁ নিজে চেম্পুলটো বনাই কৰি চাই লওঁ নহলে। তাৰপিছত কাৰণ এতিয়া আমি প্ৰথমতে ইমান পইচা দিবলৈ দিগদাৰ হ'ব। কাৰণ আমাৰ মেচিনটোত ষাঠি হাজাৰ লাগিলে, ইফালে ষাঠি হাজাৰ দিলে, এক এক লাখ বিশ হাজাৰ টকা আমাৰ হাতত তেনেকে নহব ন। আৰু ধৰা সেইটোৱে সেই সেইটোৱে, আমি প্ৰথমতে কম কমকে আৰম্ভ কৰিলে পিছত ডাঙৰ হ'বগৈ। প্ৰথমতে ডাঙৰকে হাত নহলে দিগদাৰ হ'ব যে পিছলে।
উম, গম পাইছোঁ, গম পাইছোঁ। মই তোমাক-তাক কম দেচোন, সি তাক মই-মা মিলাম বাৰু টকা ত্ৰিশ পঁত্ৰিশ মানৰ ভিতৰত মিলাম বাৰু পাওঁ যদি। সিমানত পাওঁ আজি মই ফেক্টৰী মানে ৰাখি থৈ দিম আৰু যি সিমানে পাওঁ।
অ অ যদি ব্যৱসায়টো ভালকে পিছলে চলি যাই তেনেহ'লে আমি এটা কাম কৰিব পাৰো ধৰা লোণ চোণ এটা লৈ এইফালও ধৰ আমি পিছতকে ভালকে বস্তুবিলাক ডাঙৰকে কৰি দিব পাৰিম তাৰপিছত এইফালে আমাৰ প্ৰফিটটো হৈ থাকিব তাৰ পা ধৰা তোমাৰ টেন পাৰ্চন্ এটা আমি লোন চোন মিলাই গৈ থাকিম। তেনেকে আমাৰ বা মিলি যাব খালি সেইয়াই আৰু অকমান কামটো যদি সুৰক্ষা কৰিম বুলি ভাবিছো। অকমান দুয়োটাই গুৰুত্ব দিব লাগিব নহ'লে আমাৰ পিছত মানে বহুত বিপদ হ'ব।
বাৰু মই থাকিব পাৰিম বাৰু কিন্তু মানে আকৌ মোৰ এইফালে বেলেগ দোকানো আছেতো মই মানে চোৱাতেম থাকিব নোৱাৰিম অলপমান কে, মানে অলপ টাইম থাকিব পাৰিম বাইীখিনি টাইম মই নিজৰ দোকানত থাকিব লাগিব।
তুমি কিবা এটা সিমান খিনি মিলাবা আৰু অকনমান কামটো যেতিয়া নিজেও যেতিয়া ষ্টাৰ্ট
মানে মই সেই, মই - মই, সেইটো কাৰণে ভাবিছিলোঁ এই ইয়াক দি দিম বুলি মানে মুঠাত ইয়াত থাকি দিব আৰু ই এনেই আছে ঘৰত যে, মাকে দি দিম বুলি ভাবিছিলোঁ তোমাক।
হ'ব সেইখিনি হৈ যাব খালি প্ৰথমতে কামটো আমি আৰম্ভ কৰি লওঁ তাৰ পিছতহে আমাৰ পিছৰ খিনি মিলিব পাৰিব ন'? যদি আমি আৰম্ভয়ে নকৰো তেনে পিছলে কেনেকে আমি মিলাম তুমি কোৱা চু